কাৰ।
নমস্কাৰ।
শুনিছেনে।
শুনিছোঁ শুনিছোঁ কি কৰি আছে পিছে।
আহ এনেই আছোঁ ৰ'বা তুমি।
মইও এনেহে বহি আছোঁ।
অ ভাত পানী খালা।
নাই মই খোৱা নাই আপুনি খালে।
এই খালো এই মাত্ৰ।
অ মানে মই এটা। বিশষ কাৰণ ফোন কৰি আপোনাক।
হয় হয়।
আমি বিহুৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাৱি ফোন কৰিলোঁ।
হয় হয় এইটো আমাৰ এটা ভাল বিষয় বিহুত। এইটো আলোচনা কৰিব পাৰি।
আপুনি কি ভাবে বিহু বিহুৰ বিষয়ে অলপ আপুনি কব নেকি? আপোনাৰ মতামত
অ আমি অ বিহু বুলি ক'লে আমাৰ পোন প্ৰথমে অ বিহুৱে হৈছে আমাৰ অহ অসমৰ জাতীয় উৎসৱ। গতিকে অহ বিহু আমাৰ আহ তিনি এতিয়া আহ সেয়া হৈছে বহাগ বিহু কাতি বিহু লগতে মাঘ বিহু। আৰু ইয়াক আমি অন্য নামেৰেও জানো যেনে আমি বহাগ বিহুক ৰঙা ৰংঙালি বিহু নামেৰে জানো লগতে কাতি বিহুক কঙালী বিহু নামেৰে জানো আৰু লগতে মাঘ বিহুক আমি ভোগালী বিহু নামেৰে জানো। আৰু আ লগতে চাবলৈ গলে অ বিহুৰ লগত আমাৰ অ ধৰি লোৱা যি যিবোৰ আমাৰ সমাজত প্ৰচলিত আমাৰ নীতি নিয়ম, তাৰ লগটো আমাৰ বিহু সেই নীতি নিয়ম বোৰ আমাৰ বিহুৰ লগত অত প্ৰত ভাৱে জড়িত বুলি মই ভাবো। লগতে ধৰি লোৱা আমাৰ যিখন গামোচা সেই গামোচাখনে আমাক আ কৰবাত যদি আমি সেই গামোচাখন আ পিন্ধি যাওঁ আ তেতিয়াহলে আমাক সেই গামোচা খনৰ সেই আমাৰ চিনাকি হয় যে হয় এওঁলোক অসমৰ লোক। ঠিক তেনেদৰে আমাৰ আ ধৰি লোৱা যিবোৰ আমাৰ আ ধুতি বা আমাৰ মানুহে ব্যৱহাৰ কৰে সেই যিবোৰো আমাৰ এক দুৰ লগত জড়িত গতিকে আ আপুনি বহাগ বিহুৰ বিষয়ে অকনমান ক'ব পাৰিবনে?
অ পাৰিম পাৰিম নিশ্চয় বহাগ বিহু মানে চব বহাগ বিহু বিহু আমাৰ বহাগ বিহু চতৰ শেষৰ দিনাৰ পৰা আৰম্ভ হয়। চ চতৰ শেষৰ দিনা গৰু বিহু গৰু বিহুৰ দিনা গৰু নদীত গা ধোৱা এক গা ধুৱাই তাৰ পিছত ন গৰুক নতুন পাঘা দিয়ে পাঘা দিয়ে তাৰ তাৰ পিৰা দিনা মানুহ বিহু মানুহ বিহুৰ দিনা মানুহক পা মানুহক মানুহক বিহান দিয়ে তাৰ পিছত গধূলি সকলোৱে বিহু নাচিবলৈ যায়, বিহু নাচি চিবলৈ যায়, তাৰ পিছত তাৰপিছত আ বহাগ বিহু বহাগ বিহু আমাৰ বি বহা অসমৰ বিহু কৃষি ভিত্তিক উৎসৱ, যেনে কা কাতি বিহু চ কাতি বিহুৰ সময়ত আমাৰ তুলসীৰ তলত ছাতি দিয়া হয়। তাৰ পিছত উম পথাৰত ছাটি দিয়া হয়।
হয়।
অ আৰু মাঘ বিহু মাঘ বিহু আমাৰ যে এতিয়া শস্য পথাৰৰ পৰা ধান ধান চা ধান সকলো সকলো শস্য চপোৱা হয় ঘৰত আ সেই শস্য শস্যৰে এসাঁজ খাব বুলি মাঘ বিহু আ আৰম্ভ কৰে, মাঘ বিহুৰ পোহৰ সং অহং সংক্ৰান্তিৰ দিনা পালন সংক্ৰান্তি সংক্ৰান্তিৰ দিনা পালন কৰা হয়, পোহৰ সংক্ৰান সংক্ৰান্তিৰ দিনা সেই উৰুকা উৰুকা উৰুকা বোলে। উৰুকাৰ দিনা সকলোৱে লগে ভাগে এসাঁজ খায়। আৰু তাৰ ফিৰাৰ তাৰ ফি ফিৰাৰ দিনা মেজি-মেজি জ্বলোৱা হয় আৰু আৰু সেই মেজি জ্বলোৱা হয় সৰুয়ে ডাঙৰক সেৱা প্ৰাৰ্থনা জনায়। সেৱা প্ৰাৰ্থনা জনাই আৰু ৰাজহুৱা মন্দিৰত মিটিং-চিটিং হোৱা দেখা যায়।
হয়-হয় আপুনি ঠিক কথাই কৈছে হয়। অ, মই ভাব যে আপুনি কলেই মাত্ৰ যে আমাৰ পুহ মাহৰ সংক্ৰান্তিৰ দিনা আমাৰ আ, বহাগ বিহু উদযাপন কৰা হয় আৰু বহাগ বিহুত আমাৰ অ, আ, বি বহাগ বিহুৰ আগদিনা আমাৰ গৰু বিহু বুলি কোৱা হয়। সেইদিনা আমাৰ গৰুক আ, নদীত হওঁক বা খাল বিল আদিত হওঁক লৈ যায় গৰুক গা ধুওঁৱা হয় লগতে লাও বেঙেনা কোৱাই তেওঁলক দীঘলতি পাতেৰে কোৱাই আ, গৰুক গা ধুৱাই আহ গধূলি আ গধূলি আ, কুৱা, যিটো আমাৰ গোহালি ঘৰত চাকি বন্তি জ্বলাই গৰুক নতুন পঘাৰে বিহুৱান বা বন্ধা হয়। আ, তাৰ পিছদিনা আ, মানুহ বিহু অ, ক'বলৈ গলে বহাগ বিহু অ, আমাৰ অ, বিশেষকৈ আহ, সাত দিন পালন কৰা হয়। আৰু এই সাতদিন আমাৰ উম, বহুতো ৰং ধেমালি, ৰং তামচা আদিৰে বিহুতটো আমি উদযাপন কৰো। লগতে তে আমাৰ যিটো অ, আগৰ দিনৰ পৰাই চলি অহা এটা নীতি নিয়ম আহ, যিটো আমাৰ সৰুৱে ডাঙৰক সেৱা সৎকাৰ কৰা বা আমাৰ যিটো আ তেওঁলোকৰ মাজত আমাৰ যিটো আদান প্ৰদান সেইটো আমাৰ আগৰ পৰাই চলি আহিছে লগতে এয়া আমাৰ বৰ্তমান সময়তো এইটো চলি-চলি থকা দেখা যায়। আ, লগতে এই বিহুত আমি কবলৈ গলে আ, বিভিন্ন ধৰণৰ শাক পাচলি যেনে আমি আ সাতবিধ আমি আ, বনৰীয়া আমি ঔষধি শাক পাচলি আমি এই বিহুত খোৱা আমি দেখা যাওঁ বিশেষকৈ আমাৰ গাও অঞ্চলত চাবলৈ গলে। লগতে আ, মাঘ বিহুৰ কথা ক'বলৈ গলে মাঘ বিহুৰ আ-আ, আগদিনা আমাৰ আ
উৰুকা, উৰুকাৰ ৰাতি আমি সকলোৱে আ, ধ-ধৰি লোৱা আমাৰ ওচৰৰ লোকেই হওক বা আমাৰ ঘৰৰ সকলোৱে আত্মীয় লোকে আমি মিলি হাৰলি ঘৰত আমি এসাঁজ আ, সেই ৰাতিৰ দিনা আমি একেলগে খাওঁ লগতে পিছদিনা আমাৰ আ-আ, মেজি জ্বলাই লগতে নামঘৰ বা আমাৰ ঘৰৰ পদূলিৰ সন্মুখত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰা হয় যাতে বছৰটো ভালদৰে যায়। লগতে আ আমাৰ নামঘৰ হওক বা ঘৰতে হওক আ, বিভিন্ন ধৰণৰ নাম কীৰ্তন লগতে সামাজিক বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজেৰে এই বিহুটো উদযাপন কৰা আমি দেখা পাওঁ।
আ আপুনি আ, অকনমান কাতি বিহুত আমাৰ মানুহৰ কেনেকুৱা আৰু অভাৱ অনাতন হয় সেইখিনি সময়ত
কাতি বিহুতো আমি উদযাপন কেনেকৈ কৰো ক কৈ দিবচোন?
হয় অ হয় কাতি বিহু কাতি বিহুৰ সময়ত কাতি বিহুৰ সময়ত মানে কাতি বিহুৰ সময়ত মানুহৰ অভাৱ অলপ অভাৱ অধিক হয় অভাৱ অধিক হয় বা বে কাত, উম সেই সময়ত শস্য শস্য নাটনি হোৱা দেখা দেখা যায় সেইবাবে পথাৰত চাকি মান চা মানে আমাৰ ক আমাৰ শস্য দেৱতাক চাকি জ্বলোৱা হয় তাৰপিছত চাকি জ্বলোৱা হয়। কাতি বিহু এইবাবে উম সেইটো কাতি বিহু উদযাপন কৰা হয়।
হয় হয় আপুনি ঠিক কথাই কৈছে। হয়
এই আ মোৰ আমি জনাত বিহুত তিন তিনিওটা বিহুৰে আৰু কিছু নে ৰঙালী বিহু ৰঙৰ উৎসৱ বুলিও জনা যায়। তাৰপিছত কাতি বিহুক কাতি কঙালী ৰ আ ত ন ফচবি